হয়
হয় হয় হেল্ল'
কি আছো মই নমস্কাৰ
তোমাৰ কথা স্পষ্টকে শুনাব পাৰিছো বাৰু এতিয়া হয়
হয় হয় সুপ্ৰভাত
সু প্ৰভাত
হয় মই এই গাপ পা ধুই আহি পেলাই এনেই বিছনাতে অলপ গৰম লাগিছে তাকে এচি টো লগাই বহি আছো
হয় হয় তুমি হয় হয় মই ময়ো তোমাৰ কি অ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি আছিলোঁ ৰবা এই মাত্ৰ শেষ হ'ল
হয় হয়
হয় এতিয়া তোমাৰ যিটো তুমি কলা গৰম পৰিছে বা এচি লগাব লগা হৈছে মানে কি গোলকীয় উত্তাপ বাঢ়িছে মানে কি পৰিৱেশটো মানে আমি গুৰুত্ব সহকাৰে ল'ব লগা হৈছে আৰু
হয় হয় হয়
হয় মানে হয় হয় এই পৰিৱেশ যে প্ৰদূষণ বা মানে মুখ্য হিচাপত ক'ব গ'লে যদি প্ৰদূষণ হয় কিহৰ কাৰণে হয় বুলি ভাবা তুমি
প্ৰদূষণতো তো এতিয়া গছ গছনি মানে নৰ্মেলি ক'ব মানে সাধাৰণতে ক'ব গ'লে প্ৰদূষণ হ'ব একো ডাঙৰ কথা নহয় স্বাভাৱিক কথা কিন্তু আমি যিবোৰ গছ-গছনি, গছ-গছনি এনে প্ৰদূ্ষণ মানে ৰোধ কৰাত বহুত ডাঙৰ ভূমিকা গ্ৰহণ কৰে মুখ্য ভূমিকা বুলিয়ে ক'ব পাৰি। উম, গতিকে এই মানুহবোৰে যিবোৰ গছ-গছনি কাটি পেলাই যি ধ্বংস কৰিছে বনাঞ্চল। তাৰ কাৰণে প্ৰদূষণটো বৃদ্ধি বেছি পাইছে। সেইটো কথা মই তেনেকে ভাবো মানে।
মানে যিহেতু প্ৰদূষণ মানে এতিয়া এটা গুৰুত্বৰ মানে পৰিৱেশৰ এটা সমস্যা হয় না নহয়?
হয়, হয়, হয়।
লগতে মানে পৃথিৱীত মানে জীৱ-জন্তু বা মানুহ সুস্থ জীৱন যাপন কৰিবৰ কাৰণে বিশুদ্ধ বায়ু লাগিব, মাটি লাগিব, পানী লাগিব হয়নে সুস্থ পৰিৱেশ এটা প্ৰয়োজন।
হয়।
আজিকালি মানে কি জনসংখ্যা বহুত বৃদ্ধি হৈছে, বা উদ্যোগবিলাক বহুত গঢ়ি উঠিছে। আৰু লগতে মানে যান যান-বাহনৰ সংখ্যাও বহুত বাঢ়ি যাৰ ফলত মানে হয়, হয় প্ৰদূষিত হৈ পৰিছে আৰু পৰিৱেশ।
হম।
অকল মানে হেৰি তোমাৰ প্ৰদূৰষণ বুলি কলে মানে কি কি কাৰণ হোৱা বুলি ভবা মানে আৰু লগতে
উম, মানে কি কলা?
মানে তুমি যিটো ক'লা এচিৰ ফলত যিটো গৰম হয়, মানে এচিৰ ফলতো গৰম হয়।
বাহিৰত হয়, হয়।
কেনেকে হয় জানা নেকি তুমি এইটো মানে ক্ল'ৰফিল এইবিলাক জানা নেকি অওজন সেনেকুৱা?
তাৰ ভিতৰত হেৰিটো।
হয়, হয় আমি যে সৰুতে কিছুমান পঢ়িব পাইছিলো, মানে কিছুমান গেছৰ সহায় মানে অজন অজন তৰৱটো বেয়া হৈ যায় আকাশৰ। তাৰপিছত যে, গৰমতটো মানে যিটো ধৰি ৰাখে আৰু অজন তৰৱটোৱে সেই তৰপ টো যেতিয়া বেয়া হৈ যায় গৰমতটো পৃথিৱীলৈকে নামি আহে আৰু।
হয়।
এনে প্ৰদূৰষণ বুলি ক'ব গ'লে আমি কি কি প্ৰদূৰ্ষণ পাওঁ বায়ু প্ৰদূৰ্ষণ পাওঁ। আৰু কিবা পানী, পানী প্ৰদূৰ্ষণ, শব্দ প্ৰদূৰ্ষণ
মাটি প্ৰদূৰ্ষণ
অ, মাটি প্ৰদূষণ
হয়।
প্ৰদূষণৰ মই মেইন যদি প্ৰদূষণ হোৱা কাৰণ মই ভাবো আৰু ল সেইটোৰ মেইন মুখ্য কাৰণ হৈছে তোমাৰ জনসংখ্যা বৃদ্ধি প্ৰথম
প্ৰথম কথা
হয়, হয় লগতে বনাঞ্চল ধংস যান-জটায়ত মানে বহুত বেছি। হৈছে আৰু প্লাষ্টিকৰ বহুত ব্যৱহাৰ হৈছে আজিকালি হয়নে? আৰু নদী পথত এইবিলাকত আৱৰ্জনা পেলাই মানুহ বিলাকে জাবৰ-জোথৰ
বাহ।
আৰু লগতে মানে যদি তুমি বায়ু প্ৰদূষণ হোৱা দেখা যায় মানে কি? কি কি ৰোগ হয় তুমি জানা নেকি? এনে বায়ু প্ৰদূষণ হলে?
ৰোগ মানে এতিয়াতো ধৰি লওক যিবোৰ মানুহৰ সাধাৰণতে বেমাৰ-আজাৰ হয়, সেইবোৰতো উশাহ-নিশাহ লোৱাৰ ফলতেই হয় মই সেইটো ভাবো এতিয়া ধৰি লওক মানে হাৰ্টৰ প্ৰব্লেম সিও মানে হয় বা
অ অ মানে চাহ চুকৰ প্ৰব্লেম হোৱা বুলি কৈছা উ হয় আৰু
আৰু এতিয়া তেনেকে ক'ব গলে বাকী মানে বেছি হয় মানুহৰ
ঠিক কৈছা মানে তুমি এইটো বুজাব বুজাব বিচাৰিছা আৰু মানে ছাচৰ ৰোগ হয় বা শীত গ্ৰুভ হয় মানে লগতে এলাৰ্জি হয়
এলাৰ্জি হয় অ অ এলাৰ্জি হয় হয়
লগতে চকু জ্বলাব পোৰা কলে বেছি প্ৰদূষণ হৈ গলে আৰু আজি আজিকালি মানে কিছুমান কৰ্কট ৰোগো দেখা গৈছে শৰীৰত প্ৰদূষণৰ কাৰণে হয় ন
প্ৰদূষণৰ কাৰণেও হয় কিন্তু সেইটো এতিয়া সেইটো বুলিয়ে ক'ব লাগিব কিন্তু এতিয়া বেলেগতো ক'ব নোৱাৰি তেনেকুৱা নিচিনা
হয় হয় জীৱ জন্তুবিলাকো মানে আৱৰ্জনা বিলাক য'তে ত'তে পেলাই প্লাষ্টিকবোৰ সেইবোৰ গৰু বা ছাগলীয়ে খায় এনেকে জীৱনটো বহুত ক্ষতিকাৰাৰক হৈছে আজিকালি অ লগতে আজিকালি কি হৈছে তোমাৰ গোলকীয় উত্তাপটো যিহেতু মানে বৃদ্ধি পাই গৈছে আৰু শীম্বাবোৰ শিম্বাবোৰ যে আছে তোমাৰ জানাইতো গলি গৈ আছে হিমালয়ত বা গ্লেছিয়াৰ এইবোৰ
হয়
অ তাৰ ফলত কি হৈছে বানপানী হৈছে হয় ন অসমতো দেখাই পোৱা আজিকালি
অ বাত নি কিমান মানে ডাঙৰ কাৰণ এতিয়া অসমৰ বানপানী এটা
এনে বানপানীৰ অভিজ্ঞতা আছে নেকি বা
বানপানীৰ অভিজ্ঞতা মোৰ নিজাববীয়াকৈ নাই মানে আমাৰ অঞ্চলত নহয় তেনেকুৱা
হয় হয় কি কি দেখিছা তুমি তাৰে মানুহ বিলাকৰ কেনেকুৱা অৱস্থা হৈছিলে
মানুহ বিলাকৰটো মানে একদম আলাহ আথানি নোহোৱা নিচিনা ধৰি লওক মানে পানীত হাঁহ নচৰা অৱস্থা হৈ যোৱা নিচিনা যিতু কাৰোবাৰ ঘৰ দুৱাৰ সকলো উটাই লৈ যায় পানীত ৰাতিটো ভিতৰত ৰাতিটো হয় দিয়ক ৰাতি ভিতৰত পানী কেনেকে ক পৰা আহে গমেই নাপাওঁ ৰাতিপুৱা দেখো যে ঘৰ নাইকিয়া যেনে তেনে জীৱ জন্তুকেইটা বাহিৰলৈ ল'ব পাৰিবা কিন্তু গোটেই সা সম্পত্তি পে ধৰি গোটেইবোৰে পানী উতুৱালৈ যায়
অ তাকে তাকে জীৱ জন্তুৰ মৃত্যুমুখত
জীৱ জন্তু ধৰি লওক হয় মানুহোতো মৰে কিমান মানুহ মৰে বানপানীৰ ফলতো আৰু টো হয় আৰু তাৰ তাৰপিছত তটাই আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বানপানীৰ যাবিলত যিটো বেমাৰ আজাৰ হয়। ধৰি লওক মহৰ মহৰ কাৰণেই হওক বা গেলা পচাৰ কাৰণেই হওক।
হয় মানে কলে হোৱা দেখা যায় মানে পানীৰ প্ৰব্লেমত হয় না। হয় তাই
উম উম আজি আজি। আজিকালিহে যিটো মানে বিজ্ঞান প্ৰযুক্তিৰ কাৰণে অলপ কিবা সুবিধা হৈছে। কিন্তু আগৰ দিনতটো সেইটো কিমান ডাঙৰ। তাতো মানে হেৰি বেমাৰীৰ নিচিনা হয় দিয়কচোন। বহুত ডাঙৰ বেমাৰ এইটো।
হয় মাৰাত্মক বেমাৰ বুলি।
উম উম উম কলৰা টাইপত আগৰ দিনত।
হয় হয় অ আজিকালি ঠিকে কৈছা তুমি আধুনিক যুগত বিজ্ঞানৰ অলপ। অকান অৱদান অহাৰ বাবে অলপ কমিছে বাৰু আজিকালি সকাহ পাইছে মানুহবোৰে।
হয় হয়।
লগতে মানে আৰু এটা কথা এ আমি যে মানুহ বোৰে আৰু এ আৱৰ্জনা যে পেলাওঁ য'তে ত'তে তাৰ পৰা মানে মহৰো সৃষ্টি হয় হয়নে?
অ অ উ হয়
উম তাৰ ফলত ডেংগু বা কিবা কিবি এনে কি কি মহ' আছে মই। নাজানো এন কে ফেলাইটিছ আছে।
উম উম হয় সেইয় তেনেকুৱাই।
সেইবোৰে কাম কৰিলে মানে মানুহৰ মাৰাত্মক আৰু কিছুমান বেমাৰ।
আৰু সেইবোৰতো আমি নিজে নিজে সৃষ্টি কৰিছো। সেইবোৰো নিজে হোৱা নাই আমি গেলা। পইচাাবোৰ য'তে ত'তে পেলাই নিৰ্দিষ্ট জেগাত নেপেলাই য'তে ত'তে পেলাই পেলাই নিজৰ সতি নিজে কৰিছো।
নিজৰ সতে নিজে কৰিছো ঠিক কৈছা। আমি এতিয়া যদি এ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব লাগে আমাৰ কি কি এনে হাতত লব। ছ বুলি ক'ব প।
হয় প্ৰদূষণ নিয়ন্ত্ৰণ মানতো। প্ৰথমতেতো মানে যিমান পাৰেেতো মই কম গছ গছনি ৰুব লাগিব। কাৰণ গছ গছনি ৰৰুৱাইটোৱে প্ৰথমতে সিহঁতে আমাৰ। পৰিৱেশৰ যিটো বায়ুৰ হেইটো সুবিধা কৰিব মানে ভাল কৰিব। পঁচাশৰ। গতিকে সেইটো একদম প্ৰধান কাৰণ গছ গছনি ৰোৱাটো। কি। আৰু এতিয়া যিকোনো ধৰ এতিয়া জাবৰ জোথৰবোৰ যেতিয়া য'তে ত'তে নাপেলাই নিৰ্দিষ্ট জেগাত পেলাই। লাব লাগিব নদী কাষৰ নদী। কাষৰ অঞ্চলবোৰত একো লেতেৰা পাব পেলাব নালাগিব নদীত।
হয় হয়।
গতিকে সেইবোৰ বেলেগে কোনেও কৰিব নাই নিজৰ কামটো যদি আমি নিজে শুদ্ধ্ প্ৰত্যেকে যদি নিজ। নিজৰটো নিজে শুদ্ধ কৰে তেতিয়া তোক লেতেৰা কৰোতা বেলেগ নাহে।
হয় হয়।
নিজৰ বস্তু নিজৰ বুলি ভাব। লাগিব যে নদীখন মোৰ নিজৰ মই তাৰ পৰা পানী খাব পাৰিম। বা মোৰ ঘৰৰ কাষৰ জেগাখিনি মোৰ মোৰ জেগা সেইখিনি মই চাফা কৰি ৰখাটো। তেতিয়াহে বেলেগ মানে চবেই কৰিব এজনে কৰাৰ পিছতে। চবে সকলোৱে কৰিব তেনেকুৱা নিচিনা কথা মই ভাবো।
তুমি কৈছা যে গছপুলি ৰুব লাগে বা বনাঞ্চল সংকেত ধংস কৰিব লাগে আৰু। নিজৰ নিজৰ মানে কাম খিনি এটলিষ্ট নিজে কৰিব লাগে নদীত মানে জাবৰ জোথৰ বেলাব। নালাগে।
উম
লগতে আৰু মই যদি কওঁ তোমাৰ সৌৰ শক্তি আৰু বায়ু শক্তিৰো ব্যৱহাৰতটো বঢ়াই দিব লাগে যিহেতু এইবোৰ প্ৰাকৃতিক হয় ন
হয় হয় হয়
আৰু কিছুমান মানে বিদ্যালয় বা সমাজত মানে সজাগতা কৰে বাৰু আৰু আমিও নিজেও নিজেও সজাগ হ'ব লাগে
সেইটো মানে ক বেলেগে কৰিলে নহব আমি প্ৰথমতে নিজ্চয় তোমাৰ হ'ব দেই
প্ৰথমে আমাৰ নিজৰ মানসিকতা শুধৰা ব লাগিব হয় নে নহয়
সেইটোৱেই আমি মানে বেলেগক হয়
ঠিক কৈছা আৰু মা মানে কল কাৰখানাৰ পৰাও বহুত বৰ্জিত আৱৰ্জনাবোৰ পৰে আৰু সেইবোৰো যদি তেওঁলোকে নিজেই বন্ধ কৰে
উম হয়
বা কিবা বিকল্প পদ্ধতিৰ জৰিয়তে যদি কাম বোৰ। কৰিব পাৰি তেতিয়া মানে প্ৰদ পৰিৱেশটো প্ৰদূষিত।
উম উম। আমিতো মানে ধৰি হয়।
কোৱা ছোন
আমি মানে তটো বেলেগক বহুত মানে ভাল ভাল মানে জ্ঞান দিওঁ তেনেকুৱা নিচিনা মানুহবোৰ আমি কিন্তু আমিতো নিজেতো এবাৰো এটা কামো কৰি নাচাওঁ সেই সেইটোৱে আমি প্ৰথমতে নিজে কৰিব লাগিব তেতিয়াহে আমাৰ পৰা দেখিব বা কোনোবাই নিজে লব তেনেকুৱা নিচিনা কথা বস্তুবোৰ হয় হয় হয় হয় নি অ গতিকে মোৰ ধৰা মানসিকতা দহটাৰ আছে কিন্তু কোনেও কৰা দেখা নাই গতিকে তেওঁ নিচিনা গতিকে মই যদি কৰো মোক দেখি পেলাই বেলেগ এজনে কৰিব কিন্তু মই কথাটো কৈ থাকিলেই নহব তেনেকুৱা নিচিনাও কথা
ঠিক কৈছা তুমি এনেকুৱা আৰু অ আৰু তাকে তাকে তুমি তাকে তুমি এইবোৰতো পাইছাহে কিতাপত ন পৰিৱেশৰ সেই সজাগতাৰ ওপৰত
উম উম
ঠিক আছে বাৰু ভাইটি
অ ঠিক আছে দিয়ক বাৰু ঠিক আছে
অঁ ঠিক আছে বাৰু